মাটিৰ কঠিয়া তুলিবলে নাহিলি যে তই?
আ আ
কঠিয়া তুলিলে নাহিলি যে বোলো।
এ এডাল ৰ'দত নোৱাৰো মোৰ দেখাই নেতানে আৰু ইমান।
মই বোলো তোক এমুঠি এ আশীত বোলো চল্লিছ টকাকৈ দিম আহিবি। ইমানগাল কঠিয়াত আছে অকলে তুলিব নোৱাৰোঁ।
মই প্ৰথম যাম বুলি ভাবিলো মোৰ তাক তাতে আকৌ এতিয়া এই কঁকালৰ বিষটো লাগি গ'ল যে যাবলৈ মানে অকণমান অসুবিধা হৈ গ'ল।
আ হু এতিয়া অকলে অকলে গোটেইখিনি শুধিবও নোৱাৰিম নহয় মই বোলো অথ নাই বোলো হ'ব।
বয় বয়স হৈছে নহয় এতিয়া কিমাননো কৰিবি আৰু এইবিলাক এক
তাকে হে সেইয়া তোৰ ল'ৰাটো ক'ত গ'ল তোৰ ল'ৰাটো আছিলেই।
এই এইটো নকবি উৎপটীয়া শেষ।
ঘৰত নাথাকে নেকি?
ঘৰত থাকিলেও হৈ বিচনাখনতে পৰি মোবাইল টো মোবাইল টো মোবাইল টো আৰু এইবিলাক
ভাল মোবাইলটো হ'ল আও দেই।
তাকেহে এতিয়া আকৌ নতুনকৈ কিবা এটা উলিয়াই আছে এনেকৈ ফোনত কথা পাতিব লাগে হেনো।
অ সেইটো কি আক
উম সেইবিলাকত লাগি আছে এতিয়া
উম আজিকালি ল'ৰা ছোৱালী বিলাক চব পন্দ হ'লে মোবাইলে ধ্বংস কৰিলে সবকে
আহ
আজিকালি ল'ৰা ছোৱালী বিলাক চব মোবাইলে ধংস কৰিলে।
নকবি এইবোৰ কিনো কৰিবি কি বস্তু ওলালে হৈ চিঠিৰ দিন বিলাকেই ভাল আছিলে টেলিফোনৰ দিন।
উম সচাকে দেই।
তাকে।
আগতে এয়া ফোন কৰিবলে এটা ফোন কৰিবলে আমি নাৰায়ণপুৰ চেণ্টাৰলে যাব লগীয়া হৈছিল।
এতিয়া দেখিছনে?
উম, এতিয়া সেয়া ফোন এটা -এটা হাতে- হাতে চবয়ে।
অ বাকী কিমান হ'লগৈ তোৰ এতিয়া পথাৰ
পথাৰ মানে তোৰ এ এইবাৰ বেছি মাটি নহয় নহয় এইবাৰ তোৰ সাত বিঘা নে আঠ বিঘাই আছিলে এতিয়া তোৰ দুবিঘামা ৰোৱা হ'ল।
অ',
দুবিঘাও নাই হোৱা হবলা তাৰছত বাকী বোকা দিয়া হৈছে আৰু গৰুৱে হে আৰু। প্ৰতিদিনে বোকাই দিয়া হয় আছে ৰুই থকা হয়।
তহঁতৰ বৰডেকা লাগেনে নে সি বেলেগকে কৰে খেতি?
নাই লাগে- লাগে।
আহিছে বৰ্তমান।
এ তাৰ বিয়ালেও নামাতিলি তহঁতি।
এই নাই অ, তাৰ বিয়াখন এই দেখিছয়ে চোন লকডাউনৰ সময়ত পতা হ'ল মানে তোৰ ঘপ্পকে পতি দিয়া হ'ল' হৈ গ'ল গম অ, এনেকে মানুহ মাতিবলে নহলে টোক এটা খবৰ দিম বুলি ভাবিছিলোঁ।
হ'লেও তই খবৰ তো মোক দিব লাগে মই দেৰিকে হ'লেও পাই যাম। এটা মাও নহয় এতিয়া চাইকেলখন লৈ।
এই লকডাউনৰ সময় হৈ গ'লেতো খবৰ দিয়া নহ'লে আৰু।
বাৰু ঠিকেই কৰিলি সেইতো টাইমত তাতে কৰোনাও যে সেইটো লাগি যোৱা হ'লে কিজানি মই গ'লোগেহেঁতেনই নেকি। সিপুৰিলে
মই সেইটো কাৰণে তোক নামাতিলোঁ তো দেখিছোঁয়ে এইটো বেমাৰ বিলাকো আছে কিছুমান দুটা, এটা। সেইটো কাৰণে বোলো নাই ইয়াক বোলো নমতাই ভাল হ'ব।
অ, দেহত অহাও নাই নৰা ছোৱালিক খুৱাবলে অনা নাই।
এ নৰা ছোৱালী মানে কি কবি নৰা ছোৱালীও সেইজনী যিজনীহে আউ হে ঘৰত নাথাকে একৌ এবাৰ ঘৰলে যাব। এবাৰ ক'পালে যাব পিট পিটাই ফুৰে অকল।
অ, আকৌ এইবোৰ মোবাইলত হেৰিও বনাই ৰিলো বনাই বোলে।
কৈছিলোঁ নহয় মইওঁ দেখিবই নোৱাৰোঁ কিন্তু উপায়টো নাই টোৰ আৰু।
কেঁচা বাদাম গাই -গাই নাচি থাকে বোলে?
অ, এইবোৰ মানে তোৰ আজিকালি কি নুলালে একে টেংগে -টেংগে টঙগে বুলি কব। তাকে লগাই লগাই - তাকে লগাই লগাই কিনো নাচি থাকে আৱ নাজানো দেই।
সেইবোৰ কেঁচা বাদাম তোনো বাৰু গান নে?
গান নে বাৰু সেইটো কিবা কি কাচা বাদাম নে কি বুলি কয় জানো কিবা এটা বুলি গায়।
নাই -নাই এইবোৰ শুৰ নিদিবিও এইবোৰ শুনি -শুনি মোৰ মানে মোৰ কাণ চান আৰু নকবি তাল মাৰি যায়গে।
আজিকালিতো ফেচবুকতো উলিয়াবই নোৱাৰি। কি চাবি মানুহৰ ছোৱালী মানুহৰ বোৱাৰী মানুহৰ ৰিল চাবি কি চাবি অ। সেইবোৰ মানে মই কৈছোঁ নহয় আজিকালি এইবোৰ আৰু চাবলৈই মন নাযায় আৰু বাতৰি এটা চাওঁ বুলি উলিয়াওঁ শেষ নাই। সিহঁতৰ পৰা বাতী কেইটাও নোলাই।
সেই তে তেতিয়া সেই প্ৰতিমা পাণ্ডেহঁতৰ গান বিলাক আজিকালি নায়েই নেকি এইবোৰ নাইকিয়াই হৈ গ'ল নেকি?
তাহানি ইমান ধুনীয়াকে চোন প্ৰতিমা বৰুৱাই পাণডে ইমান ধুনীয়াক গাই গানটো আমি তাকে শুনি থাকোঁ। শুনি-শুনি টোপনি গুচি যাওঁগে গমে নাপাওঁ নাই এতিয়া সেইবিলাক নাই।
নাই-নাই। আকৌ এই ভিতালী বুলি কোৱাজনী ঢুকালে বোলে সেইটো হয়নে নে এনেই শুনিছিলোঁ?
আমাৰ দাছৰ কথা আছে নেকি? এ ঢুকালে নেকি মই শুনিছোঁ ধুকা ভিতালী দাছ এ ভিতালী দাছ মোতকে সৰু হ'ব।
মোতকেতো তাই চাৰি, পাঁচ বছৰ মানৰ সৰু হ'ব।
উম, তেতিয়াহ'লে মোতকে দুবছৰ মানো সৰু হ'বটো। এ ঢুকালে আৰু কি কৰিবি আৰু সে এইবিলাক মানে ধৰ ধুই ফুৱা মানুহটো। অ গান চান গাই থকা মানুহ এইবিলাক মানে অকণ কষ্ট পালে চাগে ডিঙীয়ে চিঙিয়ে
অ, ভাল মানুহবোৰ বেছি দিন নাথাকে নহয়।
হয়, হয় এই এতিয়া ভূপেন দালকে চা সিফালে।
উম,
আমাৰ এই জুবিন ডালকে চা এই মানে কছো নহয়।
সিটো হয় সৌ সিদিনা জন্ম হোৱা তাৰ কথা নকবি আৰু দুখ লাগি যায় দেই।
তকে সেবোৰ এৰিবনে তোৰ আম প্ৰয়ো এ পৰিৱেশৰ লগতে কথা আও পৰিৱেশে আজিকালি নমুনা হৈছে আগতেটো সান্দহ গুৰি এবাতি খাই পেলাইতো ওলাই গ'লেতো যিটো মানে মনৰ গা শক্তি পায়, আজিকালি সুৰ কণতো আচলতে চাবি নিলে।
নাই-নাই এইবোৰ কি বা ৰাসায়নিক দ্ৰব্য দি বনাই এইবিলাক একো পাত্তা নাপাাৱ তই।
ঠিক নাই ঠিক নাই এইবোৰ মানে কৈছো নহয়।
মাজতে আকৌ তোৰ বাতৰিত পাইছিলো প্লাষ্টিকৰ চাউল, বুইছনে? মই
অ', সেইটো মই পাইছিলো। প্লাষ্টিকত বাও চাউলত বাও প্লাষ্টিক দিয়ে নে?
এ চাউলটোৱে প্লাষ্টিকৰ।
তাকে এই দিয়ে মানে তোৰ এ আজিকালি এইবোৰ ধেৰ কিবা কিব ওলাই গ'ল নহয়। কোম্পানী-চোম্পানী এইবোৰ মানে আও
কাকনো বুলিবা ৰজা?
অ'।
কিবা কথা এটা আছিলে যে, চবৰে লাখুটি ভগা নে কি কিবা এটা আছিলে পাহৰিলো এতিয়া।
এ তাহানি আমা ককাহঁতে বহুত ধেৰ কপাল জগা থাকে কিন্তু আমি গুৰুত্ব নিদিলো। এতিয়া কোৱা হ'লে আমিও নাতিনী হতক আমিও সেইবোৰ কব পাৰিছেনে এতিয়া নাই মনত নাই।
নাই-নাই-নাই। বাকী তেন্তে ঠিকে আছে আৰু কিবা ছোৱালীজনী বিয়া বাৰু কথা ভাবিছ নিকি নে বিয়া দিলি মোক খবৰ নিদিয়াকে।
এ ছোৱালীজনী কিনো কবি আও বয়সো হৈছে পঁচিছ বছৰ চলিছে দেখোন তাই
অ।
এতিয়া তাকে গ্ৰাহক আহে ইটো আহে নাই পচন্দ নহয় ছোৱালীৰ। ত তাইও ধৰক এতিয়া দেখাই শুনাই দেখিছই দেখোন ইমান ধুনীয়া ছোৱালীজনী।
তাকে।
আক ধৰ পঢ়ি থৈছে এম এ পাছ কৰি থৈছে দেখিছে ধুনীয়াও। সেই তেনেকোৱা ছোৱালজনীটা যা তা ল'ৰা লৈ দিবও নোৱাৰো নহয়, তাই পচন্দ নকৰে। এ ইটো সিটো প্ৰশ্ন সুধি দিয়ে, ক'ৰবা বিজ্ঞানৰ সমাজ বিজ্ঞানতো ছাইঞ্চৰ সেইবোৰ ঢেৰ প্ৰশ্ন সুধি দিয়ে। তাৰপিছত সেই প্ৰশ্নবোৰ উত্তৰ দিব নোৱাৰে। এই নাই তেনেকে এতিয়ালৈকে এটাও লোৱা হেৰি হোৱাই নাই ফিক্স হোৱাই নাই।
চাই মেলি থোৱা নাই নেকি?
এ চাই মেলি মানে কেনেকেনো কবিতা চাই থৈছে নাই নাই থোৱা মোবাইলটোতে দেখুন লাগিয়ে থাকে।
নাই নাই তেনেকে থোৱা আছে যদি দি দে বুজিছ। ত এইবিলাক মানে সেইটোহে ভাল আজিকালি।
মানে চাই থৈছে যদিটো ভালেই কিন্তু এতিয়া তাই কৈও দিয়া নাই নহয় কথাটো। এতিয়া চলোৱাকো লৰা বিলাককোতো ধৰ হেৰি কৰি থৈছে। মানে কেনঞ্চেল কৰি কৰি আছে কৈও দিয়া নাই।
তাকে।
কিনো হৈছে আও বস্তু বুজিয়ে পোৱা নাই মই
এ হ'ব ৰ কিবা এটা সময় আছে এতিয়াও বহুত।
আছে বাও।
তোৰ এতিয়া সেয়া সতৌ হৈছেহে তই আৰু বিশ বছৰ জীয়াই থাকিবি।
থাকিম থাকিম হে মই এতিয়া নমও এই আমাৰ এখন এয়া দেখিছ গাঁৱৰে সেই বাবু। কেইদিনা হৈছে তাৰ বিয়া পাতা তাৰ বয়স কিমান হল। সি মোতকে কেইদিনমানহে সৰু সি এতিয়া বিয়া পাতিছেহে।
ঠিকেই এইবিলাক সি সেয়া ষাঠিত আনিছে নেকি।
ষাঠি নহয় বাও তাতকে কম হ'ব কিন্তু তথাপিতো আও। তাৰ সেয়া এতিয়া জীয়েক ডাঙৰ য যিজনী ঘৈণীয়েক ঘৈণীয়েকেইজনীটোতো এতিয়া। মাক শাহুৱেকৌ শাহুৱেকহে তাৰ বয়সৰ মানে।
অঁ আমাৰ এই তামোলী দাৰ কথা কৈছ তই।
অ হয় হয়।
তাতো হ'ল তাৰ চল্লিছৰ ওপৰত হ'ল।
ক' চল্লিছ বছৰ হেই আমাৰ মাতকেতো দুবছৰমান ডাঙৰ বুলি কৈছে।
অ ঠিকে আছে ঠিকে আছে। কিনো কবি আও।
তাৰপিছত এতিয়া হেৰি নহয় সেটোৱে আও। তাৰপিছত এতিয়া এই কি হ'ল কঠীয়াটো ৰাইজৰতো কঠীয়া 'ৰুব পৰা হ'ল নহয় এতিয়া কি কোৱা হয়।
তহঁতি এইবাৰ লাগ মই এইবাৰ অকণমান আওকাণ কৰো বুলিহে ভাবিছোঁ মানে মোৰ ধৰ। কঁকাল বিষটো যেনেকৈ লাগিছে মই বেছি পৰিশ্ৰম কৰি দিলে অকণমান। মোৰ ভয় আছে বুজিছনে।
উম কিন্তু তই এটা কথা তই এতিয়া খেতিত নাগিব নালাগে আক সেইটো এনেকুৱা হৈছে যদি। কিন্তু তই ভাল ডাক্তৰক দেখুৱাই ল' দেখুৱাই চা নহলে তোৰত বয়সেয়া হোৱা নাই বেছি। এইয়ে তেওঁলোকৰ ষাঠি চুইছে ষাঠি পাৰ হৈ গৈছে ধৰ আৰু কিমানতটো আছে তোক লৰা বিয়া পতাই নাই লৰা নাটি মোখ দেখিবলৈ আছেই। অ ত গম পাইছো তোৰ ষাঠি যিনিবা হলেই ত টো ষাঠি বছৰ আজিকালি একো নহয় নহয় শংকৰ দেবলৈ চা মাধব দেবলৈ চা আমাৰ। মহান গুৰু দুজন সেইজন। কিমান বয়সত তেওঁ তেওঁলোকে পৰলোকপাপ্তি হৈছিলে এতিয়া ধৰ এশ ঊনৈছ বছৰ বৰ এনে কিমান এশ ন বছৰ বুলি কৈছিলে এতিয়াতো কিছুমান কিছুমান মানুহচোন আছে এ শ ওপৰত আছে দেখোন এতিয়া তহঁৰ ষাঠি যদি আধাও যোৱা নাই আধা মান গৈছেহে যেনে তেনে
হয় বাৰু সেইটো হ'লেও মানে মোৰ এইবাৰ ধৰ চাকৰিটো শেষ হ'ব যে মোৰ পেঞ্চনো কেইটকা পাম পেঞ্চনৰ পইচাকেইটা কেনেকেনো চলিবি কিনো কৰিবি
তই কাম এটা কম চাকৰিতটো থাকোতে ল'ৰাটো কিবা এটা কৰি দে নহলে তোৰ অকণ দিগদাৰ হ'বগে।
এতিয়া এবছৰ এটাহে আছে মই এবছনো কি কওঁ মোৰ নিজৰ চাকৰিটো মানে ধৰ।
কষ্ট অকমানো হয় নহয়।
সেইটো হয় বাৰু।
ত' চৰকাৰী চাকৰি মানুহে কয় ঘৰত বহি বহি খায় বুলি। কিন্তু আমাৰ বিভাগটোত তেনেকুৱা নহয় মানে অকণমান পৰিশ্ৰমটো কৰিবলগা হয় আমাৰটোতো।
হয় হয় সেইটো হয় বাৰু এই মানে কি হয় তোৰ এ চৰকাৰী চাকৰি এটা পোৱা মানে তোৰ। গোটেই জীৱনতটো সেইতোতে গুচি যায় তোৰ মানে যেতিয়া সময়তো ৰিটায়াৰ হবি সেইটো সময়ত। তো কাম কৰিবলৈও এনেকুৱা হয় তোৰ দেহাই নেতানে
তাকে চখ কৰিবলে
উম এতিয়া সেইটো কাৰণে মানে চৰকাৰী চাকৰি এটা লবলৈও অকণ বেয়া কিন্তু এতিয়া নকৰিলেও মানুহে ক'ব ইয়াৰ চাকৰি এটা নাই এয়া আৰু এতিয়া কৰাকেইটাহে বুজি পাব
মোৰ এতিয়া কমখিনি বিলৈ হোৱা নাই দেই
এতিয়া ৰ দেই তই এতিয়া ধৰ চাকৰিটো লওতে তই কিমান কষ্ট কৰিছিলি।
অ
কিমান কষ্ট মষ্ট কৰি এতিয়া চাকৰিটো পাইছিলি, ততো সেইটো বয়সত সেইটো বয়সৰ সমান যদি টোৰ বল শক্তি থাকিলে হেতিন এতিয়া বহুত ধুনীয়াকে বিজ বিজনেছ কৰিব পাৱ।
পাওটো
কিন্তু এতিয়াতো চাকৰিটো কমাৰো জীৱনটোৱে অন্ধ হল বুলি কব লাগিব কাৰণ পইচা কেইটামান পাবি হয় কিন্তু চ টোক তাক কে চলি থাকিব পাৰিবি আও।
কিন্তু হ'লেও মোৰ ফূৰ্তিটো নহ'লে নহয় ত গম পাইছ নাই যোনটো মই বিচাৰিছিলো মোৰ এতিয়া ধৰ ঢেৰ জেগালৈ বিদেশ ভ্ৰমণ কৰিবলৈ মন আছিলে কিন্তু মইনো গ'লো। কেইখনলৈ এতিয়া তিনিখন দেশহে মই ভ্ৰমণ কৰিবলৈ পাৰিলোঁ।
হয় মই তোক সেইটোৱে কৈছো এতিয়া তই ধৰা চাকৰি কৰিছ চাকৰি কৰি তোক চাকৰিটো টো সময়ত ছুটিও নিদিব পাৰে। কিন্তু তই যদি এতিয়া কিবা এটা ব্যৱসায় কৰিলি হেতেন তেতিয়া নিজৰ ইচ্ছা মতে স্বাধীনভাৱে তই যত তত ঘূৰিব পাৰিলি হেতেন।
এতিয়া মই মানে কি নো কম তোক। কি ব'ৰ্ডনো লাগো কিনো কৰো মানে মোৰ বিলৈ বিলৈ হৈছে আৰু তই যদি সময় পাঅ এদিন আহিবিচোন তোৰ সৈতে কথা অলপ পাতিম মানে সেই কথা পাতিব লগা আছে।
তাকে অ, মোৰ যাবলৈতো টাইমেই নাইকিয়া হৈছে নহয় এতিয়া খেতি বাতি দিনতটো খেতি বাতি আজৰি হয় দিন যাম বাৰু। তহঁতৰ ঘৰ আকৌ দূৰ নহয় এতিয়া আমাৰ ঘৰ পৰা চাৰিকুৰি বাট
তাকে তই হেৰি কৰিবি এই আমাৰ হেৰিয়ৰ এইখন কি- কি -কি বুলি কয় ট্ৰেভেলাৰ খনকে লৈ পেলাই গুচি আহিবি নহলে।
তাকে ক'ব লাগিব লৰাটোক।
তাকে
আৰু তেনেকৈ দেখিছই দেখোন চুটি বাতি নাই তাৰ সি আৰু
তাৰপিছত আকৌ তহঁৰ সৰুটো গাড়ীখন আছেই দেখোন।
তাৰ গাড়ীখন আছে বাৰু কিন্তু এই তাৰো কি কবি আৰু তাৰো সেয়া কোম্পানী সেয়া দেখিছ নহয়। ছুটিয়ে নেপায় সি।
হ'লেও সি দৰমহা কেইদিনমান ভালকে পায় দেচোন।
পাই - পাই - পাই - পাই সেইটো কে পায় বাৰু এই ইমান আমাৰ ধৰক এতিয়া মোৰ ইমান কষ্ট কৰিবলগীয়া কথা নাই মই মোক কৈছে বোলে সিহঁতে খেতি বাতি কৰিব নালাগে নাই খেতি বাতি কৰি থকা
নাই - নাই তই তই সৰু পৰা পৰি এইবোৰতো কাম কৰি থকা মানুহ যে তই কামটো কৰি থাক তই এইটো এৰি দিলে তই বুঢ়া হৈ যাবি। অকে।
সেইটো এতিয়া ধৰ ইমান সৰু পৰাৰা কষ্ট কৰি আছো ইতিয়া এনেকে কষ্ট কৰি আছো কাৰণেহে ইমান দিনে মই ইমান জীয়াই আছো বুলি কব লাগিব।
সেইটোহে কথা।
এতিয়া নহলেতো মোৰ ধৰ দেখিছই দেখোন আৰু আগতে মই সৰুতে কম খন কষ্ট কৰিলো নে।
হয়-হয়-হয়। হয়টো মোৰ এইবোৰ চকুৰ আগত মনত আছে ভাহি থাকে এতিয়াও কথা এটা - এটা কথা তোৰ সেইবোৰ কষ্টৰ দিনবিলাক দেই।
উম, এইছ এতিয়া ধ ধৰ ভগৱানৰ চকু মেলি চালে কাৰণে ইমান এতিয়া সুখত আছো। মোক কিন্তু এতিয়া বোৱাৰী এজনীও মোক কাম চুবলৈকে নিদিয়ে কিন্তু নাই মই আকৌ সৰুৰ পৰা কৰি থকা অভ্যাহ আছে এতিয়া নকৰিলেও নহয় মানে নকৰিলে মনতটো কুটকুটাই থাকে নহয়।
নাই তই সিহঁতৰ কথা মতে বৰকে নচলিবি।